হেল্লো শুনি আছো তুমি শুনিছা নহয়
অ' শুনিছো কি কৰি আছিলা
এয়া এনেই অলপ এ ৰাস্তালেকে ওলাই আহিছিলো তুমি কি কৰিছা
মোৰ তোমাৰ এই বতৰ বেয়া মানে এইফালে অকণমান বতাহ মাৰি আছে কাৰেণ্টটো নাই।
অ', অ', তাকে হে পাই আমাৰ ফালেও নাই
বাকী ভাত পানী বনাই আছেনে
ভাত পানী বনাইছে অ'
অ', অ', বাকী পঢ়া শুনা
উম পঢ়া শুনা চলি আছে বাৰু ঠিকেই, তোমাৰ?
অ' মোৰ চলিছে বাৰু গৰম বন্ধ এতিয়া তোমাৰ আৰম্ভ কৰিম আৰু ভালকে পঢ়া শুনাটো
অঁ, অঁ তাকে
অ' বাকী ঠিকে আছে নহয় খবৰ খাতি!
বাকী ঠিকে আছো অ
অ অ এ অ মোৰ ভালে বাৰু দেই এই গৰমত কাৰণে আৰু এইবিলাক দিনটো অকণমান হৈয় থাকে একেবেেষ খেলি মি বাকি ঠিকে আছে বাৰু অ অ বাকি পানী চানী খাই থাকিবা দেই গৰম বেছি পৰিছে ন এইবোৰ বেছি মচলা জাতীয় খাদ্য খাই থাকিবা আপি বহুত টেঙা জাতীয় খাদ্্য খাবা পানীতটো খাই থাকিবা টেঙা খাই থাকিবা দেই মানে বেমাৰটো পতকে হয় মই মানে তোম ফোন কৰিছিলো এই টপিক এাৰ ওপৰত ম অ কৰিছিলো মানে অলপ চচিয়েলি অলপ মানুহ বিলাকৰ লগত কানেক্ট হৈ মানে ডাটা কালেক্ট কৈ আছিলো মানে অলপ মতামত দ ত আমাৰ টপিকটো হৈ গ'ল যে আমাৰ চৰাই যোনবিলাক আছে এতিয়া বৰ্তমান থলুৱা চৰাই হওক বা আমাৰ এতিয়া পৰিভ্ৰূমী চৰাইবিলাকেও যোনবিলাক হওক আগতে আমি দেখি থকা ছোৱইবিলাক চৰাবলাকৰ সংৰক্ষনৰৰ গুৰুত্বটোৰ কথা অলপ পাতিব বিচাৰিছিলো মানে চ কেনেকুৱা প্ৰথম কথা টপিকটো কেনেকুৱা লাগিছে সেইটো কোৱা
অ ভালে আছে বাৰু টপিকটো
মানে টপিক টো কিয় ললো প্ৰথম কথা সময় প্ৰসংগ এ টপিক প্ৰথম কথা মইম্ভ কৰিছো তাৰ পৰা তোমাৰ মতামত খিনি বিষয়ে জানিব বিচাৰিম
অ অ তাকে তুমি যোনটো বিষয়ে বাচি লৈছা মই মানে এটা বৰ গুৰুত্বপূৰ্ণ মানে বিষয় মানে বাছি লৈছ এতিয়া আমাৰজি অ হয়
এতিয়া তোমাৰ আচলতে যোনটো এতিয়া চৰাই কথা চোৱা মই ইমান খিনি আঁতৰলে নোযোৱাকে আজি চোৱা হন আমি আগৰ সৰুৰে সৰুৰে পৰা তোমাৰ পথাৰত বগলী কিমান দেখিছিলো গোট পথাৰত তোমাৰ হাল বাবলৈ গ'লে আমাৰ উম দেউতা বা ককাহঁত এটা হাল বাই যায় পিছফালে গোটেই বগলীয়ে মাছ খাবলৈ বা বগলীয়ে পোক পৰুৱা খাবলৈ গোটেই নধৰা হৈছে য জেগাখন
হয় হয় অ
আকৌ পথাৰৰ মাজত শামুক ভঙা চৰাই ওলাব ডাঙৰ ডাঙৰ বৰটোকা বৰটোকোলা ওলায় পানী পানী কাউৰী হওক তোমাৰ এই এটা বনৰীয়া হাঁহ এটাজ আছে উৰিব পাৰে সেই হাঁহেই হওক আজি দুবছৰ তিন বছৰলৈকে সেইবিলাক যথেষ্ট পৰিমাণে দেখা পোৱা গৈছে একেবাৰে ৰিচেণ্ট ঘটনাটো কয় ৰিচেণ্টটো কথা কৈ আছো শুনিছা
হয় হয় শুনি আছোঁ
তাৰপিছতে তোমাৰ কিন্তু আজি এই সটো সময়ত আজি তুমি চোৱা হুোন তাৰ অৱস্থাটো চোৱা আজি পৰিপ্ৰেক্ষিতত তাৰ অৱস্থাটো চোৱা হুোন
হয় হয় তাকে
পথাৰলৈ গৈছো তোমাৰে পথাৰত বগলী এটাৰ মানে তোমাৰ উমান পোৱা নাই মোৰ গম পাইছা নাই বগলী এটা দেখিবলৈ পোৱা নাই বৰটোকোলাো সম বৰটো গলো সম্পূৰ্ণৰূপেো নাইকিয়া হলেই দেখিবলৈ আগতে ইঈগল দেখা পাইছিলে আকাশ একদম ইঈগলৰ পোৱালি চৰা চৰাবলে সি ওপৰত উৰি থাকে ইগল আজিকালি ইগলো দেখা পোৱা নাায়
উ হয়
ৰাতিপুৱা ঘৰচিৰিকা মাত শুনিছিলো ঘৰচিৰিকা মাত নাই কপৌ ওৰা কিন্তু কমি গল তুমি এটা কথা ক মন গৈছেে মই নাজানো কিন্তু আজি এ বেছি দিন হোৱা নাই এবছৰ ডৰ বছৰ আগত কপৌ চৰাই ৰুণ শুনিবলৈ পাও কিন্তু মই এটা অ কপৌ চৰাইও আনকি নাইকিয়া হৈ গৈছে হেই কি কোৱা তুমি এতিয়া প্ৰথম কথা তুমি অ এটা কোৱা যে আমাৰ পৰিৱেশৰ বিস্তাৰণৰ ক্ষেত্ৰত বা পৰিৱেশৰ ভাৰসাম্যৰ ক্ষেত্ৰতো প্ৰ ত্যেকতটো যিহেতু জীৱ জন্তুৰে খাদ্য শৃংখলে হওক বা ভাৰসাম্যতা ক্ষেত্ৰত প্ৰত্যেকৰেটো প-পৰুৱা এটাৰ পৰা হা টিটু লৈকে গুৰুত্ব আছে বা সিহঁতৰ অৱদান আছে, এতিয়া তুমি কি ভাবা যে সি চৰাই স সমূহৰ যিসমূহ বিলুপ্তিৰ পথত গৈ আছে বা চৰাই খিনি সংৰক্ষণ আমি কৰিব পৰা নাই নাইকিয়া হৈ গৈছে সেইখিনিয়ে কেনেধৰণে প্ৰভাৱ পেলাইছে আমাৰ সমাজত? বা এনেকুৱা কি কি কাৰণ আছে যাৰ ফলত এই ঘটনাবোৰ সংঘটিত
অ', 'হয়', 'হয়' তাকে তুমি যিখিনি কথা কৈছা এটা বৰ মানে গুৰুত্বপূৰ্ণ কথা কৈছা, এতিয়া আমাৰ যি চৰাই-চিৰি বোৰ সেইসমূহ আচলতে আমাৰ যি প্ৰাকৃতিক সৌন্দৰ্য মানে সেই সৌন্দৰ্য বৃদ্ধিৰ কাৰণেই নহয়
যি আমাৰ এ', মানে এটা পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সেই চৰাই চিৰিকতি মানে এটা গুৰুত্বপূৰ্ণ মানে ভূমিকা পালন কৰে এতিয়া যদি আমাৰ পৃথিৱীৰ পৰা যদি চৰাই চিৰিকট মানে বিলুপ্ত হৈ যায় এতিয়াতো লাহে-লাহে চে মানে ধীৰে-ধীৰে তোমাৰ নাইকিয়াতো হৈ গৈছে চৰাই চিৰিকটিবোৰ
হয়
এদিন এনেকুৱা এটা মানে এই সমূহে তোমাৰ বন জংঘলতে নহয় আচলতে আমাৰ যি মানুহ হৰ জীৱন এই মানুহৰ জীৱনৰ ওপৰতো মানে প্ৰভাৱ পেলাব এতিয়া চৰাই তুমি যে কৃষি ক্ষেত্ৰৰ কথা কলা মানে চৰাই চিৰিকটিয়ে এ', মানে যি কৃষি ক্ষেত্ৰত এটা ডাঙৰ মানে ভূমিকা গ্ৰহণ কৰে কি এ', সেই কিছুমান চৰাই এনেকে আছে যি মানে এ-এই ক্ষতিকাৰক মানে এ তোমাৰ যি পোক-পৰুৱা হয় সেই সমূহক এ', সেই চৰাই-চিৰিকট বিলাকে মানে খাদ্য হিচাপে গ্ৰহণ কৰি সেই আহ', সেই যি ক্ষতি কৰাৰ পৰা মানে
হে প্ৰভু ৰক্ষা কৰক
অ', এতিয়া আজিকালি আমাৰ যি পথাৰত এটা মানে ডাঙৰ এ', মানে এটৰ এটা ডাঙৰ প্ৰব্লেম দেখা গৈছে যে কি, এই যি ধান খেতি হওক বা তেনেকুৱা ধৰণৰ খেতি বিলাকত মানে প্ৰায়ে সেই যি গোটবোৰ সেই গোটবোৰ মানে কমি অহা দেখা গৈছে
কমি আহিছে হয়।
কিছুমান ঠাল-ঠেঙুল বিলাক মানে এ', মানে মাজতে তোমাৰ ভাগি যায় বা কিছুমান পোক খাই মানে বিনষ্ট কৰি পেলাই। আচলতে তাৰ উচিত হৈছে সেইটো যি চৰাই চিৰিকটিৰ মানে যি বিলুপ্ততা সেই কাৰণে হৈছে।
'হয়', 'হয়'
সেই তোমাৰ যি পোক-পৰুৱা খাই সেইবোৰ খাবলৈ কোনো মানে পৰিবাহক চৰাই-চিৰিকতি নেদেখা নিচিনাই হল এতিয়া অ', আগতে মানে আমাৰ ঘৰে দুৱাৰে য'তে ত'তে তোমাৰ ঘৰ চৰিকীয়াই হওক এ', তুমি যি বগলীৰ কথা কলা সেইবোৰ পথাৰত দেখাই যায় আগতে কিন্তু সেই সমূহ এতিয়া নাইকিয়া হৈ গৈছে নাইকিয়া হৈ যোৱাৰ ফলত আজি কালি আজিকালি প্ৰজন্মইটো মানে কিছুমান চৰাই এনেকুৱা আছে সেই সমূহ তেওঁলোকে চিনিয়ে নাপায়, অ', সেই সমূহ সেইখিনিয়ে আৰু তোমাৰ এ', আজিকালি যি মানে এ', মানে কিছুমান চৰাই যি ফুলৰ পৰা মানে তেওঁলোকে পৰাগ সেই সমূহ মানে শুহি পেলাই যিখিনি খায় অ', সেই যাৰ ফলত মানে বহু উদ্ভিদৰ মানে বংশবি
বংশ বৃদ্ধি হয়, সেইটোও কমি গৈছে নিশ্চয় নিশ্চয়
সেইয়ে সেই অ, সেই এতিয়া উদ্ভিদবোৰৰ আজিকালি মানে অস্তিত্ব নাই
উম, হয়। হএতিয়া তুমি এইটো যোনটো কথা ক'লা পৰাগ ৰেণু বাহকৰ কথা যোনটো কৈছা। এইটো প্ৰথম কথা বহুত গুৰুত্বপূৰ্ণ বায়লজিকেলি মানুহখিনিয়ে বহুত কম জান সেই কথা কথা খিনি আচলতে ফুলবলাক বা সেইবোৰ নিজে নিজে ফুলে বুলি ভাবে। কিন্তু ইয়াৰ যে নিৰ্দিষ্ট বাহক থাকে সেই বাহক বিলাক, এতিয়া ধৰা আমাৰ পুক এতিয়া মই অলপ ধৰা চৰাই অকমান প্ৰজাতিৰ ভিতৰত প পখিলা তোও পৰে হয় নে নহয় বাৰু? পখিলা বা সৰু সৰু মৌপিয় চৰাইৰ পৰা ধৰি যিবিলাক অকণনিকণনি চৰাই আছে ফুলে চুলে কৈ থাকে সেই চৰাইবলাকে কি কৰে, পৰাগ ৰেণু নি পৰাক ৰেণুক পৰাকৰেণু নি তোমাৰ ফুলৰ স্ত্ৰী গৰ্ভত এৰি দিয়ে। যাৰ ফলস্বৰূপে তাতে ডিম্বাশয়ত জাইগতৰ সৃষ্টি হয় নতুন ফুলৰ সৃষ্টি হয় বা নতুনদৰ সৃষ্টি হয়। আকৌ কি হয় ফলৰ গোট টি সমূহ খাই চৰাইসমূহে অন্য জেগাত বিষ্ঠা ত্যাগ কৰে যাৰ ফলস্বৰূপে অৰণ্যৰ বৃদ্ধি হয়। কিছুমান জেগাত এতিয়া গছ পুলি নোোৱাকৈয়ে গছ পুলিিৰ সৃষ্টি হয়। অৰণয়ৰ বৃদ্ধি হয়, হয় নে নহয়? এতিয়া, এতিয়া তুমি ইয়াৰ উপৰি আৰুো যোনটো কথা ক'লে প-পথাৰৰ যোনবিলাক হেৰীৰৰ কথা পোকৰ কথা থা, এতিয়া ইয়াৰ আগৰবাৰ তোমালোক আ গাঁৱত সেইটো সমস্যা হৈছিলে নোজানো, আমাৰ এইফালে কি হৈছিলে এনেকুৱা এটা পোক উদ্ভৱ হৈছিলে ৰুৱা পিছত খেতি মানে সেইউজীয়া সেইউজিয়া এটা পোক সৃষ্টি হ'ল যোনটো পোকত গোটেই কঠিয় খিনি খাই মানে তোমাৰ পোকে কলম দিয়া নিচিনা কৰি দিছ ৰুই দিয়া কঠিয়া
অ, হৈছিল বাৰু দেই সেই তাৰ ফলত মানে বহুতৰে মানে খেতি লোকচান হৈ গৈছে।
লোকচান হৈছে অ, সেই কথাটো তুমি দেখিছা যোৱা বাৰ, মানে কি হৈছে পথাৰৰ মাজৰ আলিত তুমি বহিব নোৱাৰা গোটেই সেউজীয়া-সেউজীয়া পোক আৰু খাবলৈ মই কৈছো নহয় যে পথাৰত এটা বৰটোকোলা ওাই চৰাই চিৰিকটি ও নাই। খাবলৈ, এতিয়া সেইখিনি হ'বনো কি মানুহে মেডিচিনো মাৰিব নোৱাৰে প্ৰথম কথা, পানী ইমান পানী ইমান পানী খিনিত মেডিচিনো মাৰিব নাই শস্যখিনি মেডিচিন মাৰিলে শস্যৰো ক্ষতি হ'ব পাৰে। এতিয়া সেই বছৰৰতো মানে খেতিয়কৰ যথেষ্ট তোমাৰ লোকচান হৈছে। দেখা পোৱা গৈছে। আকৌ পোক-পৰুৱাৰ তাণ্ডৱটো বাঢ়ি যায়। এটা ফৰিঙৰ পৰা ধৰি যিমান বোৰ তোমাৰ এনেকুৱা ধৰণৰ আছে ইনচেক্স বিলাক যোন বিলাক আছে ন আমাৰ এতিয়া পথাৰত উপদ্ৰৱটো বাহিব চাবা এতিয়া তুমি।
হয় হয়।
এইবাৰ তোমাৰ মাজতে কি হৈছিলে এই বৰষুণ দিয়াৰ আগতে, আমাৰ এই উই পুক যে উই পুক গোটেই বিহুৰ সময়ছোৱাত গোটেই ঘৰত উৰিপুক মানুহৰ। উই পুকে গ গোটেই নধৰা হৈ গৈছিলে, খাবলৈ তোমাৰ আজিকালি সি চৰাই চিৰিকটি নাইকিয়া গৈছে। আৰু ইয়াৰ উপৰি তোমাৰ আজিকালি পৰিভূমি চৰাই যোনবিলাক আহে তুমিতো পৰিভূমি চৰাই কথা জানাই। যে বছৰে এটা সময়ত পৰিভ্ৰমী চৰাইবলাক আহে। এটা উপকুল পৰিৱেশ বিচাৰি, এতিয়া আমাৰ ইয়াত গৰমৰ প্ৰকোপ এইট- এ প্ৰকোপত এতিয়া দ্বীপৰ বিল এইসমূহ ঠাইত যিসমূহ মানে পৰিভ্ৰমি চৰা দেখা পোৱা গৈছিলে ন নয়। সেই পৰিভ্ৰমি চৰাইবাক একো নাই। আকৌ এতিয়া দ্বীপৰ বিলত তুমি এটা কথা গম পাইছা নাই জানো, চৰকাৰে যে গোটেই গছ বিলাক কাটি পেলালে। সেই ঠাইত দ্বীপৰ বিলত বসবাস কৰা চৰাইবলাকো এতিয়া নাইকিয়া গৈছে, গতিকে তুমি কি কবা অ তুমি কি ভাবা যে আমি যিমান উন্নয়ন কৰিছো সেই উন্নয়নৰ অনুপাতে আমি এই জৈৱ বৈচিত্ৰয়ও ধ্বংস কৰিছো নেকি বা এই চৰাইসমূহকো আমি সংৰক্ষণ কৰা পাৰা বিৰত আছো নেকি? তোক কি ভাবাত? আমাৰ এই কাৰ্যকলাপে, সেইবোৰ প্ৰতিফলিত কৰিছে নেকি?
হয়-হয় তুমি এইটো মানে গুৰুত্বপূৰ্ণ কথা এটা কৈছা। আচলতে, এই কাম-কামসমূহৰ কাৰণে মানে, আমি যি মানুহ আছো, সেই মানুহ সমূহে দায়ী আচলতে। আচল, সেই এ মানে তুমি যে এতিয়া এ, যি মানে গছ-গছ নি কাটি দিয়াৰ কথা ক'লা। এতিয়া আচলতে সেইটো আচলতে কৰিবলগীয়া হ'ল কিয়? সেই, তাৰ টো মানে কোনো অৰ্থ নাই যে মানে এইটো কৰাৰ। সেই-সেই মানে তোমাৰ গছ-গছনি কাটি দিয়াৰ ফলত, আমাৰ যি প্ৰাকৃতিক ভাৰসাম্য আছে। সেইসমূহো বিনষ্ট হৈছে। আৰু চৰাই চিৰিকতিও মানে বিলুপ্ত হবলৈ ধৰিছে। আচলতে সেই ক্ষেত্ৰ ত, আমাৰ আমি মানুহেই দায়ী আৰু মানুহেই মানে সজাগ হ'বৰ মানে সজাগ হ'ব লাগে। এতিয়া, আজি গাঁৱে ভূ ভূৱে এনেকুৱা প্ৰায় দৃশ্য দেখিবলৈ পাও যে, এ কিছুমান মানুহ আহে, তেওঁলোকে গোলটি এনেকুৱা তেনেকুৱা সঁজুলি লৈ আহে। আৰু গ মানে সেই চৰাই-চিৰিকতিবোৰ তেওঁলোকে চিকাৰ কৰে। আচলটো
প্ৰায়ে দেখা গৈছে, সেই ডাঙৰ সমূহক, ডাঙৰ লোকসকলক দেখি, আজিকালি যি সৰু-সৰু, মানে প্ৰজন্ম আছে। সেই প্ৰজন্ম খিনি মানে, এ সেই চিকাৰ কৰিবলৈ লোৱা হৈছে মানে। আচলতে আমি মানে ডাঙৰ মানুহ খিনি যদি সজাগ নহও মানে ভৱিষ্যত প্ৰজন্মইও মানে, এই মানে এই কাম খিনিকে কৰিবলৈ ল'ব। আৰু এদিন এনেকুৱা এটা পৰিবেহ আহিব মানে, এ মানে বিশ্বত এটা চৰাই চিৰিকটি মানে, এ মানে মানে এটা দেখিবলৈ পোৱা নাযাব।
হয়-হয় নিশ্চিতৰূপে। এতিয়া তুমি সেই, এইটো তুমি যোনটো কথা কলা সেইটো আমাৰ সমাজত এচাম লোক আছে কিন্তু, মই দেখা পোৱা যায়। চৰাই চিৰিকটিৰ লগতে বন্য প্ৰাণী বিলাকো সৰু-সৰু যোনবিলাক আছে সেইবিলাকো হত্যা কৰে, নিজৰ খাদ্যৰ বাবে। এতিয়া এই ক্ষেত্ৰতে তুমি এই সৰ্বধনু ৰজাৰ কাহিনীটো পঢ়িছিলা চাগে ক্লাছ ফাইভত। অ' এই সৰ্ব-সৰ্বধনু-সৰ্বধনু ৰজাৰ কাহিনীটো তুমি দেখিছিলা নহয় কি ধৰণে এই সৰ্বধনু ৰজাৰ অৱস্থা হৈছিলে যে, তেওঁ চিকাৰ কৰি খোৱাৰ ফলত বা চৰাই চিকাৰ ফলত। এতিয়া সেই ক্ষেত্ৰতে আমি আচলতে কি এই চৰাইবিলাক কোৱা হয় যে চৰাইৰ আচলতে কৃষকসকলৰ পৰম বন্ধু হৈছে চৰাই। হয়নে নহয়, প্ৰকৃতিত চৰাই যিমান খিনি গুৰুত্বপূৰ্ণ আছে আ আজি সংৰক্ষণৰ গুৰুত্ব আছে। মই এইটো কথা কিন্তু বিশ্বাস নকৰো, যে এটা বন্ধ সজাত চৰাই এটা আনি ঘৰত বান্ধি থোৱাটো সংৰক্ষণ বুলি নাভাবো, তুমি ভাবা নেকি বাৰু? আজিকালি মানুহ বিলাকে কি কৰে সৌন্দৰ্যতাৰ বাবে চৰাই এটা আনি ঘৰ সজাত বান্ধি থয় তাক দানা পানী দি ৰাখি থয়, সেইটো সংৰক্ষণ বুজাব নেকি চৰাই এটা সং কৰা বুজাব নেকি সেইটো, যদি আমি পৰিৱেশত মুক্ত ভাৱে থকা চৰাইখিনিক যদি শান্তি নিদিওঁ থাকিবলে, থকা বাসস্থান খিনি যদি ধ্বংস কৰি দিওঁ ঘৰত নতুন নতুন বি-বিভিন্ন প্ৰজাতিৰ চৰাই আনি ৰাখি থোৱাটো মই সংৰক্ষণ বুলি নকওঁ মডাৰ্ণ যুগৰ সেইটো সংৰ খনৰ ধাৰণা সেইটো হ'ব নোৱাৰে মানু